অ, কওক। এই বহি আছোঁ।
তহতৰ তুৰ ছোৱালী স্কুল গ'ল।
গ'ল স্কুলৰ পৰা আহিবই আৰু অকণ দেৰিকে।
এতিয়া সিহতেৰ গৰম বন্ধা নহয় ন দাদা সিহতেতো গৰম বন্ধ। আগতে শেষেই হৈ গ'ল অ অ। আমাৰ দিছে ৰ এতিয়াহে।
অ, আজিৰ পৰা বন্ধ ন আজি এক
আজি আতে আজি নহয় দুদিন আগতেই দিলে। এ ছাব্বিশ তাৰিখে শেষ। অকল ছাব্বিশ তাৰিখৰ পৰা এ লগাও হৈছে দেই গৰমত এই ল'ৰা ছোৱালী বিলাক স্কুল যাবলৈ নোৱাৰা হৈছে অ বহুত গৰম ন গৰম অ, আৰু ক্লাছ ৰুম বিলাক অ, আৰু ক্লাছ ৰুম বিলাকো ইমান ওপৰত - ওপৰত আমাৰো তি - তিন নম্বৰ মহলাত। তোৰ তালৈ উঠোতে- উঠোতে আৰু মানে ৰ'দতটো পুৰা পাই।
তটাপটো বেছিকৈ পায়।
বেছিকে পাই কি দিয় তই টিফিনত।
টিফিনত মই এই কিবা কিবি তাই ৰুটি ভাজিও লৈ যায়
অ',
কেতিয়াবা সেই ঠাণ্ডা ভাত থাকিলে ধৰ পোলাও লেখীয়াকৈ বনায়ো দি
বনাই দি অ - অ আমাৰো সেইবোৰে দিও সেই দিও। মইো পোওটো দিলে অকমান ভাল তোৰ খাবলে মানে তোৰ অ, অলপমান ভোকতটো হেৰি হয় যে আমাৰ।
অ ভাতটো অ ভাতটো খোৱা নিচিনা হয় আমাৰ সেই আগতে দিব লাগিছিলে এটা এতাত এটাত ফল মূল দিব লাগে তাত আৰু অহা এ এতিয়া এটাই দিবলৈ কৈছে
অ, আমাৰ এতিয়া দুটা আহ ইহতৰ। দুটাাই সিহতৰ এ অ, এটাাতো মানে ৰাতিপুৱাতো চাৰে সাত তাত গ'ল ন মানে এটা চাৰে নটা মান বজাত তো খাব দিয়ে মানে সেইটোত মানে ফল মূল বা লগু আৰু মানে - মানে বস্তু আৰু তোৰ আৰু। এটা - এটা দিয়ে তোৰ চাৰে এঘাৰটা মানত। খাবলৈ চাৰে এঘাৰটা মানত খাব দিলে সেইফালে আৰু দুই ঘন্টা দেৰটাত ছুটি হৈ যায়। তোৰ মানে মিলে আৰু মানে
নিলে আমাৰ আগতে দিছিলে অকণ সৰু ক্লাছত থাকোতে এতিয়া এইবছৰৰ পৰা নাই।
অ- অ, মই। মাজে - মাজে অকমান চৰপট তৰপটো কৰি দি পঠাই দিও। অ - অ নেমু চৰপট পাতো।
অ মই মাজতে দিছিলো মানে উ টিফিন দুটাই দিওঁ ধৰ এটাত ফল মূল অলপ দি দিওঁ কিন্তু আকৌ সময় অলপমান নহয় সময় নোলায়গৈ গোটেই টিফিনটো শেষেই কৰিব নোৱাৰে
খাব নোৱাৰে ন ইহতিত তোৰ মানে তোৰ ইমান সোনকালে সোনকালে আমাৰে ভাল আছিল দে আগতে হয়নে টিফিন টাইম হলে নাই আমি আৰু খাই ফোৰ আৰাম চ খাই ফুৰ আজি। আৰু ওলাই যাব নিদিয়ে জানে নাই আজিকালি ল'ৰা ছোৱালীক সবিলাকক খেল তোৰ অ - অ ৰুমতে বহুৱাই থৈ দিব লাগিব। ৰমত বহাই বহাইতে আমনি নোপাব জানো দেই মোৰ মানে দুখে লাগে আজিকালি ল'ৰা ছোৱালী বিলাকলৈকে আমি আগতে তোৰ মানে এনেকে তোৰ উ টিফিন টাইম হ'ল নে নাই কি জিৰণি টাইমত আমি ঘূৰি ফুৰো হয়নে দুটা এটা বেলেগ লৰা ছোৱালীক লগ পাম ডাঙৰ ক্লাছৰ ৱালী সৰু ক্লাছৰ ছোৱালী চাৰিওফালে পিল- পিলাইোৰ আজিকালি সেইবিলাক নাই ৰুমতে বহাই থৈ দিব। বহেৰা অ আৰু সেই ৰাতিপুৱা যোৱাৰ পৰা এটা যি ছোৱালী বা লৰাইটোৰ তাত বহি বহি থাকিব লাগে ন আমনি নালাগিব নে সিহঁতৰ অ আমনি নালাগিব নে সিহঁতৰ এইটো কথা বুজিব পাব লাগে আচলতে স্কুল বিলাকে আজিকালি অ আৰু তোৰ এটা বেছি বেছি আৰু তোৰ খ খেলা টাইম এটা দিলে বাৰু দে খেলা পিৰিয়ড এ খেলা বহে সিহঁত এ মই সেইকাৰণে আজিকালি ল'ৰা ছোৱালী বিলাকৰ যে স্কুল তোলাৰ প্ৰতি যে আকৰ্ষনতটো যে কমি গৈছে সেইটোও এটা কাৰণ গম পাইছ অত্যধিক অত্যধিক বুজা দিয়ে সৰু ল'ৰা ছোৱালী বিলাকক
প্ৰতিটো সময়তে তোৰ অকল পঢ়া হেৰিত আৰু সেই খেল ধেমালি সময়কণ দিলেও তাৰমানে এটাত ধৰি ল'ব
নোৱাৰা আৰু এটা সাত ইহঁতৰ মই গনিছো ছয় ঘন্টা হয় ক্লাছ ছয় ঘন্টা তোৰ সেই পাঁচ ছয় মানে কি ছয় সাত বছৰীয়া ল'ৰা ছোৱালীবোৰ বহি থকা সহজ নে বাৰু মেদামে যি কয় সেয়ে শুনিব লাগিব কিন্তু মোৰে কেতিয়াবা দুখ লাগি যায় মানে ইহঁৰ অৱস্থাতো দেখাত কিন্তু আৰু এটা কথা কিন্তু নোৱাৰেও কিয় জানানে তোৰ আজিকালি এটা এটা সেই থাকিব তোৰ শাখা থাকিব তোৰ কেনেকে তোৰ শিক্ষকসকলেও ইমান নজৰ দিবলৈ নোৱাৰে ন দোৰ মানে ইমান লৰা ছোৱালীক অ হাজাৰ দুই হাজাৰ এখন স্কুলতে ল'ৰা ছোৱালী থাকিব সেই হাজাৰ দুই হাজাৰ ল'ৰা ছোৱালীকটো কেনেকে নজৰ দিব সেইকাৰণে অ অ অ অ আকৌ পৰিলে ধৰিলে আজিকালি মানে মাক দেউতাক বিলাকতো আগতেই যাব মোৰ ল'ৰা ছোৱালীতো কিয়
অ
অ আমাৰ ইহঁতৰতো স্কুলত অ আমাৰ ইহঁতৰতোঁক স্কু স্কুলতোৰ ছুটিও দিব নোৱাৰে একেলগে দ মিনিট পোন্ধৰ মিনিট মিলাই মিলাই দিয় এটা ক্লাছত যদি দহ মিনিট আগতে দিয়ে তাৰ পাছত দহ মিনিট পিছত দিয়ে নহলে তোৰ মানে সেই হৈ যায় উম কি মিলি আহ অ ম অ অ অ মিলি যায় ন মানে দূৰ মানে সেইকাৰণে মানে সেনেকে ছুটি দি দিয়ে
তাৰমানে তই একেলগে গোটেইখিনি ল'ৰা ছোৱালী লাই আহিলে তই বিচাৰিয়ে নাপাবি লৰা ছ
বিচাৰি নাপাবি নহয় মানে তোৰ খাই কিন্ত আৰু গছত যোৱা ফেনত যোৱা এ ঢেৰ আৰু মানে তোৰ মানে সেইকাৰণে বেলেগ বেলেগকে ছুটি দি দিয়ে আমাৰো মই কেতিয়াবা ফল মূল আমাৰ এই কিন্তু মগ মগু নিয়ে দেই টিফিনত মগু টো যে গ গজালি ওলোৱা যে মগু টো যে সেই সেইটো সেইটো দিলেও তাই ভাল পায় কিন্তু মানে প্ৰথম টিফিনটোত অ অলপ এই অ অ আৰু লুচিটো মই শোক সেনেকে দিয়াতকে অকমান সেই পৰঠাৰ নিচিনা কৰি দিও এই পনিৰ চনিৰ দি পেলাই যে তেতিয়া আৰু বেলেগকে চব্জি দিব নালাগে তো সেনেকেও দিব পাৰ তো পনীৰ চনীৰ আলু চালু মাজত দি
অ অ নাই সেনেকেও দিওঁ কেতিয়াবা ধৰা তো পনিৰ পৰঠা নহবা কেতিয়া আলু পৰঠা এনেকুৱা
আলু পৰঠা অ অ তাৰ লগত অকমান চচ পৰিচয় দিলেেতো আৰু ভাল কি আমাৰ ল'ৰা ছোৱালীয়ে আকৌ দৈ নাখায় নহয় অ অ দৈ খালেতো আৰু ভালতো গৈ অকণমান যদি তাৰে লগত যায় আৰু কথাই নাই মানে কিন্তু নাখায় টিয় খাইনে ভাল পায় ন তহঁতৰ
তিঁয় সেই মন গ'লে কেতিয়াবা খাব মন গ'লে নাখাব
আহ আহ আহ আহ। অ', আমাৰ আকৌ পাভ মাছো ভাল পায় দে তহঁতৰ ভাল পায় নে পাভ মাছটো।
উ আমাৰ মাছ তই বাচি বাচি খুৱাবলৈ খালেহে খোৱালেহে খাব নহ'লে কাঁইট লাগিব বুলি ভয়। কাঁইট লাগে বোলে নাখায়। নিজে বাচি বাচি সন্মুখত বহি বহি খুৱাব লাগিব।
অ', অ', আমাৰো মইতো সেনেকে কোৱা দৰে পাভ মাছটো যে বাচি দিলে কিন্তু খাই ভাল পায়। আজিকালি ল'ৰা ছোৱালীবলাকৰ এইবিলাক পিজ্জা বাৰ্গাৰ এইবিলাকহে বেছি ভাল পায় তোৰ ঘৰুৱা বস্তুত ইমান
ভাল পায়।
উম উম কালিও মোক কৈ আছে অ কালিও দেউতাকক কৈ আছে যে সেয়া উম পিজ্জা অৰ্ডাৰ কৰে সেই ৰাতি পিজ্জা অৰ্ডাৰ কৰিলে তো ভাত কেতিয়া খাব
অ'।
উ সেইকাৰণে মই নিদিলো কালি বাৰু মই মাজে মাজে ঘৰতে বনাই দি এইবিলাক পিজ্জা চিজ্জা টাইৰ বস্তু
অ'।
উম
নাই আমাৰ আকৌ এতিয়া গৰমৰ বন্ধ বুলি গৰমৰ বন্ধটো আমাৰ মে' মাহতে দি দিলে মে' মাহতে দি দিয়াৰ পাছত এতিয়া আকৌ সেই এতিয়া এই এই আচল গৰমটোতে স্কুল খুলিছে
স্কুল খুলিছে এইটো আচলতে জেগাই জেগাইে গৰমতটো এইবিলাক অ'। আচলতে তহঁতৰ যে চেট্ৰেল স্কুল সিহঁতৰটো মানে দেল্লী চেল্লিত আগতে বন্ধ হৈ যায় ন'।
অ
অ', কিন্তু আমাৰ জেগাই জেগাই লৈ পেলাই বন্ধটো দিব লাগে। উম, উম চৰাই মাতিছে নেকি? চাৰাই শব্দ আহি আছে ন‌' অ', হ হ। অ অ অ অ দুপৰীয়া তই কেতিয়াৰ পৰা অফিচ আহিবি অহা সোমবাৰৰ পৰা
অহা সোমবাৰৰ পৰাতো হেৰি এবাৰ গৈ আহোঁগৈ ডক্টৰৰ ওচৰ পৰা ডক্তৰে কি কয় অহা সোমবাৰে নে এই সপ সপ্তাহতে যোৱা হয় যোনদিনাখন সুবিধা পায় আৰু ই যোনদিনাখন সুবিধা পায় সেইদিনাখন যাওঁ আৰু তাৰ। ডক্টৰেট কি কৰে তাৰপিছত হেৰাম ম আৰু
অ', মিলাই ল'বি।
মিলাই ল'ম আৰু কি কয় চব ঠিকে থাকিলে
অ', যাব পাৰি আহিব পাৰিবি আৰু কেইদিনমান আৰু এনেও বেছিদিন আহিব নোৱাৰই তই আৰু।
অ গ'লেও তাৰমানে বেছিদিন যাব নহয় এনেই ধৰ দহ দিনমান আৰু মুখখন দেখাবলৈ যাব পৰা টাইপৰ হ'ব আৰু
কিবাকে জুন জুলাই মাহতৰোতো নোৱাৰিবি চাগে গোটেইটোনে হয় নে পোন্ধৰ দিনমান উম উম পোন্ধৰ দিন মান আহিব পাৰিলেও তোৰ মানে
উম একেবাৰে তাৰমানে নোযোৱাকে নাথাকো।
উম গৈ থাকিবি আৰু মাজত তই কৈছো নে ঘচক ছাৰক কৈছো নে কথাটো
কথাাত কৈছো ঘচ ছাৰক কিন্তু ইমান ডিটেইলছত কোৱা নাই ইমান ডিটেইলছত কোৱা নাই ছাৰক
উম
যে এনেকুৱা তেনেকুৱা ডক্টৰে দুসপ্তাহৰ কাৰণে ছুটি ল'বলৈ দিছে দুসপ্তাহৰ পিছত যদি ভাল পায় তেতিয়া আকৌ যাম আৰু। আৰু ছাৰেও এনে জানে ডেট টো ছালে জানে।
অ', জানে আৰু ন বুজি পাইছে দে ইমান আকৌ মানে হে কৰা নাই নহয় আৰু মানে। কাকো সুধি থকা নাই এইটো ছুটিটো লবই লাগিব ন' চবে আৰু নললে কেনেকে কৰিবি
সেটো ছুটি ল'বই লাগিব।
কালি বৰষাবাক লগ পাইছিলে পিংকুৱে।
অঁ মই আজি ফোন কৰিছিলোঁ সি কৈছে
অ কৈছে ন উ তই তই আহে অ কিবা কৰি আচে খবৰ ল'ম ৰ মই এ সেয়াছ তই ত তই তহঁতৰ তাই আহি পেলাই লগে লগে ভাত,
ভাত ভাত খাইহি অকমান সময় ৰয় গা চা ধুই ভাত খাই আৰু থ আধা ঘন্টামান আধা ঘন্টামান বহি লয়। হয় আৰু ৰিষ্ট,
অ অ অ হয় অ আমাৰ, আমাৰ আৰু নাখায় আমি আগতে কিন্তু স্কুলৰ পৰা আহি আমাৰ ভাতকেইটাই একদম মেইন আছিলে আৰু টো ভাত লাগিবই আৰু মানে। অ অ ভাতটো হলেহে আমাৰ মানে আৰু লাগি যায় থাকে আজিকালি নাখায় ভাত মানে আহিয়ে তো ৰেষ্ট ল'ব। অকমান চৰবত তৰবত কিবা খাব চৰবত তৰবত খালে সেইফালে ভাত খাবলৈ মন নোযোৱা হৈ যায়।
নাযায় আমাৰ আকৌ সেই চৰবত তৰবত সেনেকুৱা একো নাখায়। কেতিয়াবাহে কেতিয়াবা খাব বিচাৰে আৰু ময়ও তাৰমানে ইমান হেৰি জোৰ নকৰো মোৰ তই গাটো ধুই আজৰি হৈ ল ভাতটো খা আৰু নহলে আকৌ গধূলিয়ে হব হয়
গধূলি হবঢ়ে স্কুল কেইটা দেৰটা বজাত ছুটি দি
অ এটা পঞ্চল্লিশত ছুটি দিয়ে।
আৰু আনিবলৈ যায় তহঁতৰ
আনিবলৈ যায় ঘৰ আহি পাওঁতে পাওঁতে আঢ়ৈটা বাজেই। আকৌ ভাত চাত খাই উঠো মানে চাৰে তিনটা বাজিলেই। তাৰছতোক সন্ধিয়াই লাগিলে ভেনত নাই দিয়া এতিয়ালৈকে।
অ আমাৰো আমাৰতো এ আমাৰ এটা বিছতে ছুটি হয় কিন্তু, ভেন খনতো ঘূৰাই ঘুৰাই আনে যে সেইকাৰণে ঘুৰাই ঘুৰাই আনাৰ কাৰণে, তোৰ সেয়া বাজে উম কি আঢ়ৈটা বাজি যায়ে মানে স্কুলৰ পৰা আহি পাওতে সময় নাপায়ো আজিকালি ল'ৰা ছোৱালী বিলাকে সেই সাতটা বজাতে ওলাই গ'ল। যাই পেলাই আৰু তোৰ আহোতে আহোতে চাৰে তিনিটা চাৰিটা বাজিলে।
বাজি গ'ল দিনটো গুচিয়েই গ'ল।
গুছিয়ে গ'লটো। চাৰে তিনটা, চাৰি নাই আগতে আমি কিমান সময় পাইছ‌ কো ন' আৰু ল'ৰা ছোৱালীও অ', আৰু ল'ৰা ছোৱালীও আছিলে তহ তহঁতৰ ফিল্ডখনত কিমান খেলিছিলে।
উম স্কুলৰ পৰা আহি উম গাটো ধুই ভাতকেইটা খাই আকৌ খেলিবলৈ ওলাই এ যাওঁ
আহ ওলাই যাওঁ স্কুলতো সেইয়া আজিকালি ল'ৰা ছোৱালী খেলিবলে হে হেইত দিব লাগিব তোৰ এ চেণ্টাৰবিলাক যে ওলাইছিলে তোৰ মানে পেইড মানে আৰু গেম গেম পাৰ্লাৰবিলাক যে।
অ নহলে বা নহ'লে বা পাৰ্কলৈ ৰৈ যাব লাগিব আহ এতিয়া লগ আমাৰ আমাৰ নিচিনা আগৰ, আমাৰ নিচিনা আগৰ নিচিনা লগ নাই।
অ আমাৰ আহি অকমান ভাত খাই অ', ভাত অকমান খালে আৰু খাই ফিলে শুলে আৰু মানে শুই পেলাই উঠোতে চাৰেি পাঁচটা মান বাজিলে আজি বো অলপমান খোজ চোজ কাঢ়িলে বা বাহিৰত গ'ল চাইকেল চাইকেল চলাই পেলাই দেখো ছয়টা চাৰে ছয়টা মানত আহি ব'লে হ'ল আকৌ মোৰ ঘৰলে মানে এতিয়া। তাইতো ককাহঁতৰ ঘৰত থাকে ন দিনটো তালে আহিবলৈ হ'ল তাৰপিছত আৰু নিজৰ যি খিনি পঢ়া পাতি লগা কাম থাকে আৰু ৰাতি ৰাতি সোনকালে নু উঠিলেটে ৰাতিপুৱা আৰু সেই কৰিব নোৱাৰি। ৰাত উঠিব নোৱাৰি, ততৰ এই নটা মানত শুই যায় নে?
নুশুয়েই আমাৰ শুতে শুতে দেৰি কৰে চাৰে দশটা, এঘাৰটা বাজেই।
অঁ আমাৰো এঘাৰটা বাজি যায় আচলতে কি জানে নে ল'ৰা ছোৱালী বিলাকক আঠ ঘন্টা মান খোৱাব পাৰিলে
খুৱাব পাৰিলে ভাল নহয় আকৌ এতিয়া তই কৰিবি কি এতিয়া ধৰ গধূলি সময়ত পঢ়িলে পঢ়ি ভাতকেইটা খাই আকৌ টিভিটো চাবলৈও মন কৰে
অ টিভিটো চাবলৈ ইমান আৰু বা আমিয়ে ধৰ আজিকালি কামৰ পৰা যাওঁতে যাওঁতে সাতটা বাজে সাতটা বজাত গৈ পেলাই নটাত কেনেকে শুৱ তই আৰু নটাত তো শুব নোৱাৰো।